হেল অ শুনিছো। শুনিছো। কি কৰিছা তুমি?
অ এতিয়া এনেই আছো। এনে বিছনাতে বাগৰি আছো।
অ হয় নেকি আচ্ছা। পিছে তোমাৰ ভাত-পানী খোৱা হ'ল?
আহ হল। হল তোমাৰ?
মোৰো হ'ল ক'ব গ'লে। আহ মানে ক'ব গলে অলপমান দেৰি হ'ল বাৰু।
অ এনে ঘৰত ভালে আছেনে চবে? আছো। আছো। বহুত দিন তাকে লগ চগো পোৱা হোৱা নাই। আৰু কি কয় সময় চয় মিলাব পোৱা হোৱা নাই তোমাৰ ঘৰৰ ফালেও একো খবৰ চবৰ নোলোৱা। লোৱা হোৱাই নাই ন, মই সেইকাৰণে বোলো এবাৰ মানে সুধো, কি কৰি আছে?
ঠিকে আছে বাৰু ঠিকে আছে। উম মই বোলো কি কয় মানে বহুত দিন ময়ো বোলো কল চল কৰা নাই। সেইকাৰণে সধো বোলো পৰীক্ষা-চৰীক্ষা তোমাৰ এট্ৰেঞ্চৰ একজামৰ কি খব কি খবৰ কি নাই কাৰণে
এ নাই ৰখা এইবোৰতো দিলো বাৰু, কিন্তু এতিয়া কি ক'বা সময়ে ওলাব পঢ়া নাই মানে। ইটোৰ পিছত সেইটো কাম সেইটোৰ পিছত সেইটো কাম মানে কি যে হৈছে নহয় মানে ক'ব গ'লে দিনটোতো বাৰু চৌবিশ ঘন্টাই থাকে একদিনত হা চবৰে কাৰণে মানে মোৰ জীৱনতো এনেকুৱা লাগিছে যেন, ঘড়ীতটো তোমাৰ লাগাতছে বেছিয়ে মানে সময় খিনি লাগতছে বেছিয়ে সোনকালে গৈ আছে নেকি। মানে একো সময় চময় মিলি যাব নোৱাৰা হৈছো, তোমাৰ এটা কামত লাগিলে বহুত সময় গুচি যায় মানে, আনটো কাৰণে সময়ে নিমিলে। সেনেকুৱা নিচিনা না হৈ আছে কেইদিন মানে মোৰ। আৰু মানে কিবা কিবি ঢেৰ কামো আছে বাৰু নাথকা নহয়, সেইটোও হয়। উম
পিছে তোমাৰ কৰ'বাত যোৱা কথা আছিল দেচোন। কি কয়
অ সেইটোয়েতো মানে তোমাৰ কি হ'ল, মানে এইবোৰ এইবোৰৰ কাৰণে মানে প্ৰথতে মই ভাবিছিলো যে তোমাৰ যোনটো মোৰ মানে একজাম খিনি শেষ হলে যাম বুলি মানে এনে পৰিয়ালৰ লগত এনে ওলাই য যাম আৰু কিন্তু কথাটো হ'ল যে কি পৰীক্ষা শেষ হোৱাৰ পিছত মই ভাবিছিলো একদম ফ্ৰী হৈ যাম সময় পুৰা পাম। নে নিজৰ পৰিয়াল বা লগৰ খিনি লগ বন্ধু খিনি সময় দিব পাৰিম। কিন্ত টো কি ক'বা আৰু পৰীক্ষা শেষ হোৱাৰ পিছত এই যিমান বোৰ ইমান দি পেণ্ডিং কাম আছিলে সেইটো ৰ পৰা ওলাওতে শেষ কৰোতে কৰোতে সময়ে নিমিলিলে। যাবা ক'ত? এই তোমাৰ পেণ্ডিং কামতো বহুত বেয়া জানানে সময়ৰ কাম সময়ত নকৰাটো।
অ অ গম পাইছো, আচলতে তুমি ন' এটা অ, কি কয় টাইম টেবুল এটা বনাই ল'বা কাৰণ টাইম বহুত মুহূৰ্তহীন বস্তু।
হয় হয় ঠিকে কৈছা তুমি। টাইম টেবুল এখন বনাব লাগিব, উম।
মানে নহয় তোমাৰ, বুজিছো, মানে নহয় তোমাৰ কি হৈছে মানে কি মানে তোমাৰ টাইম টেবুল মানে ক'ব গলে মোৰ ফ'লই কৰা নহয়।
অ, বহুত ইম্পৰ্টেণ্ট দেই বহুত্ত বহুত গুৰু ত্ব দি চলিবা টাইমটো কাৰণ টাইম যদি ওলাই যায় হাতৰ পৰা তুমি নোপোৱা। টাইম নদীৰ সোঁতৰ দৰে।
আও সেইটোতো হয়ে বাৰু সময় সময়ৰ নিচিনা মানে ক'ব গলে সময়ক কোনো ধৰি ৰাখি
ধৰি ৰাখিব নোৱাৰে অ মানে ক'ব গ'লে চোৱা টাইম যদি ভালকৈ মিলাই কিনে চলিব পৰা তেতিয়াহ'লে তুমি মানে ক'ব গ'লে অ মানে অলপমান তোমাৰ যোনটো তোমাৰ টেনশ্যন টেনশ্যনো কমিব
উম উম আৰু নহয় তাকেতো সময়ৰ কাম সময়ত কৰিলে তোমাৰ মানে কি হয় প্ৰেচাৰটো নাথাকে ন ৱৰ্ক লোড টো নাথাকে যে মানে এইখিনি এতিয়া মানে মোৰ কি হৈছে সেই পেণ্ডিং কাম বোৰ এতিয়া কৰোতে কৰোতে শেষে নহ
উ বুজি পাইছো তোমাৰ আমাৰ তোমাৰ ম প্ৰব্লেমটো মই বুজিব পাৰিছোঁ কাৰণ ময়ো এটা কথা কওঁ কাৰণ ময়ো এটা টাইমত ক'ব গ'লে মানে ক'ব গ'লে আহ তুমি জানাই মোৰ স্কুলৰ পৰা প্ৰেক্টিছ থাকে প্ৰেক্টিচৰ পৰা ঘৰ থাকে তাকো মই ইমান দূৰলৈ থাকো মানে টাইম খিনি ন ভগাই লৈ লোৱা এটা আচলতে ৰা ৰাতিপুৱাৰ পৰা গোটেই তোমাৰ গধূলি ৰাতি টাইম খিনি ভগাই ল লো তেতিয়া মোৰ ধুনীয়াকে মানে কব গলে চিজিল হৈ পৰে মানে এটাৰ পিছত এটা বস্তু খিনি মানে চিজিল হৈ পৰে মোৰ মানে কব গলে মই লাগি থাকিব লাগে টাইমটো মানে যেতিয়া মই গঠন কৰি ললো ইটো সময়ত এইখিনি কাম কৰিম লাগি থাকিব লাগে কিন্তু মোৰ ক'ব গলে বস্তু খিনি ধুনীয়াকে চিজিল হৈ কিনে মই এটা টেনচন এটা মানে নাই নাইকিয়া হৈ গল তুমিও তেনেকে কৰি ল'বা তুমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে এটা মানে কব গলে এটা বস্তু খিনি কৰি ল'বা যে সময়ৰ কাম খিনি সময়ত কৰি ল'ম পিছত তুমি কব গলে তুমি আৰাম কৰিব পাৰিবা জানা মোৰ কব গ'লে এতিয়া মোৰ ধুনীয়া হৈছে এতিয়া মই মানে কব গলে মোক কাম খিনি থাকিলেও মোৰ কাম খিনি থাকিলেও মোৰ যদি মানে কাম থাকে আচলতে ক'ব গ'লে কামটো চবৰে থাকে ঠিক আছে তুমি কেনেকে কি মানে বস্তুখিনি মানে টাইম খিনি কেনেকে মেনেজ কৰা সেইটোৰ ওপৰত ডিপেণ্ড কৰে
হুম হুম
তুমি কেনেকে ভগাই লৈছা কামখিনি তুমি যদি টাইমত তোমাৰ কাম খিনি কৰা তুমি মানে কব গ'লে এতিয়াৰ কাম খিনি যদি কি কয় এতিয়াই কৰা মানে আল মানে লেহেতি নকৰি কেনে আৰু মানে ক'ব গ'লে আলচি নকৰি কেনে যে মানে ক'ব গ'লে পিছত কৰিমে নথৈ কিনে যদি তুমি কৰি থোৱা অলপমান কষ্ট কৰি হলেও কিন্তু তুমি পিছলৈকে ক অকলে ধুনীয়াকে আৰাম কৰিব পাৰিবা
হয় হয় তুমি ঠিকেই কৈছা এতিয়া মানে মোৰ কি হৈছে এই যোনখিনি কাম পেণ্ডিং কামৰ কাৰণে যিমান মোৰ লৌত পৰিছে মাথাত বা যোনটো এটা বহুত প্ৰেচাৰ আৰু নহয় এনে কি কয় কিবা কিবি মানে সেনেকে প্লেনো বনাইছিলো ন বিবা সেইবোৰো কেনচেল কৰিব লগা হ'ল তে বেয়াও লাগি আছে দিয়াচোন যদি মই আগতে ক এয়া আগতে যদি মই কৰি থৈ দিলো হয় মানে কেনচেল কৰিব লগা নহ'ল হয় বা মই হয়তো ঘুৰিব যাব পাৰিলো হয় সেনেুৱা টাইপ কথা হৈ যায় ন এতিয়া মানে কি হৈছে কাম খিনি নকৰিলেও নহয় খবৰেতো এদিন হ'লেও এদিন এটা ডেড লাইন আহে এ নও যে শেষৰ দিন এটা সেইকাৰণে আৰু মানে তোমাৰ এনেকা মানে মই একদম মানে সময়টো মানে ক'ত যাই ৰাতিপুৱাৰ পৰা মই নিজে গম নাপাওঁ প্ৰথম কথাটো ৰাতিপুৱা সোনকালে উঠিব লাগে তেতিয়া মানে অলপ
উ থ'ব লাগে
অ তেতিয়া মানে কাম খিনি মানে কব গলে সময়মতে হয় কিন্তু মানে সোনকালে যদি নুঠো তেনেহলে মানে বহুত বস্তু হৈ যায় আৰু পেণ্ডিঙৰ ওপৰত পেণ্ডিং সেনেকে এনেকে বহুত জাপ খাই যায় ন মাথাৰ ওপৰত
শুনা তুমিনো এনেকে এটা মানে টাইম টেবুল এটা বনাই ল'বা চেকলে কাৰণ চোৱা তুমি যদি টাইম মানে টাইম যদি ভালকে তোমাৰ মেনেজ কৰি চলাব পাৰা ন তোমাৰ এটা এটা মানে এভিলিটি আহি যায় তোমি বস্তু বিলাক প্লেন কৰিব পাৰিবা তমাৰ তাইম খিনি কিৰিপ কিনি চলিব জানা তেয়া তুমি এটা নিজৰ এটা ক'ব গ'লে এটা কনফিডেন্ঞ্চ আহি গল যে অ মই এইখিনি কাম কৰিব পাৰিম মানে কব গলে তোমাৰ জীৱনটোক লৈ কেনে মানে এটা কনফিডেন্ঞ্চ আহে আৰু চোৱা তুমিতো জানাই তুমি যদি টাইমৰ কাম খিনি তুমি টাইমত কৰা তেতিয়াহ'লে তুমি কব গলে তোমাৰ যোনবিলাক দেলি গল গ'ল চাগে তুমি সেনেকে চেট কৰি ল'ব পাৰিবা যে মই আজি এইখিনি কাম কৰিম এই সপ্তাহটোত মই এইখিনি কাম কৰিম তোমাৰ কব গ'লে তোমাৰ সহায় হব বস্তুখিনিত তোমাৰ মানে ধুনিয়াকে এটিফ কৰিব পাৰিবা টাইম মেনেজ কৰিলে তুমি বহুত মানে মানে যদি টাইম মেনেজ কৰিলে ন বস্তুবিলাক বেলেঞ্চ হৈ যায় তোমাৰ কব গলে মানে এটা নিজৰ চেল্ফ ডিচিপ্লিনৰ এটা গঢ়ি উঠে বজি জান হেল্ল' হেল্ল' অ শুনিছা ন
অ শুনি আছো শুনি আছো কোৱা
সেইটোৱে আৰু মানে ক'ব গলে উম মানে ক'ব গলে এটা উ এটা মানে চেল্ফ ডিচিপ্লিন এটা উঠি মানে গঢ়ি তোলে আৰু ক'ব গ'লে তোমাৰ এইবিলাক মানে টাইম মেনেজমেন্ট বোলা বস্তুতো পঢা শুনাতে হওক এজ এ মানে এটা ষ্টুডেন্ট পঢ়া শুনাতে হওক বা
হয় হয় অকল মানে ষ্টুডেন্ট বুলি নোকোৱা তোমাৰ মানে যোনখিনি অফিচত বা তোমাৰ অ শ শিক্ষাৰ্থী খিনি হওক বা ছাত্ৰ ছাত্ৰী হওক চবৰে জীৱনত সময় খিনি যদি মিলে মিলাব জানে সেই মানুহজন মানে তুমি মানে পিছলৈও সেই মানুহজনৰ উন্নতি হবই হব সেইটো কথাষাটো বহুত মানে কৰিলে কোনো মানুহে আৰু টেনচন বুলি নহয় কোনো মানুহে পিছ কৰি নাথাকেহয় এনে তো স এতিয়া মৰে সেনেকুৱা হৈছে তাকে ভাবি আছো যে তুমি কোৱা কথা মতে মইো মানি কেনে এতিয়া এখন টাইম টেবুল বনাম টাইম নাথাকে মোৰ এতিয়া যেনেকে আগতে আমি কিতাপ পথে পঢ়িব পাইছিলো যে যদি সময়ৰ কাম আমি সময়ত কৰি যাওঁ আৰু যোন মানুহে সময়ৰ কাম সময়ত কৰি যায় বা সময়ক যোনে তোমাৰ কি কয় ৰেচপেক্ট দিয়ে জোনে সময়ক পূজা কৰে সেই মানুহজন সদায় উন্নতি হবই,
সেইটোয়ে সেইটোয়ে বস্তু আৰু টাইম মেনেজ কৰিলে তোমাৰ এটা মানে এ হ জন পাৰা কাৰ তুমি যেতিয়া ক কৰা ন তোমাৰ শৰীৰতটোও ভাল থাকিব তুমি খুৱাও টাইমত কৰিবা টোপনি সময়ত মাৰিবা নিজৰ কাম খিনি সময়ত কৰিবা- মানে তোমাৰ বডিটোৱে মানে এক্সট্ৰা কষ্ট নাপায় মোৰ বডিটয়ে যে অহে খিনি কামত এইখিনি কাম কৰিব লাগে আৰু এইখিনি সময়ত ৰেষ্টৰ টাইমত ৰে কৰিব তোমাৰ স্বাস্থ্যও ভাল থাকিল তোমাৰ কামো হল তোমাৰ ক'ব গ'লে চব মিলিও থাকিল কাৰোবাৰ বেলেগৰ দুইষাৰ কথাও শুনিব নালাগিলে টানকে তুমি তোমাৰ কাম খিনি কৰিব পাৰিবা আৰু তুমি ক'ব গলে জীৱনটো মানে এটা মানে ভালকে জীয়াব পাৰিবা মানে এটা বেলেঞ্চ লাইফ হৈ যায়। মানে ক'ব গ'লে আৰু তোমাৰ নিজৰ এটা চেল ডিচিপ্লিন কৰি তোলে ন' আৰু চেল ডিচি প্লিন কৰি তোলে কব গলে তুমি ভালকে মানে আগলৈকে ডাঙৰ - ডাঙৰ ৰেচপঞ্চিবিলিটি লব পাৰিবা ডাঙৰ - ডাঙৰ ৰেস্পঞ্চিবিলিটি মানে লোৱা মানে কি তুমি মানে ডাঙৰ গল এচিভ কৰিব পাৰিবা। জীৱনটোত সেইটোৱে ন'সেইকাৰণে আচলতে টাইম মেনেজমেন্ট গুৰুত্বশালী সেইটোৱে হেল্ল', হেল্ল', অ, শুনিছা ন?
অ, শুনি আছো - শুনি আছো কৈ থাকা- কৈ থাকা। সেইটোয়ে আৰু- আৰু নহয় সময় ক'ব গ'লে সময়ে মানুহক সলনিও কৰিব পাৰে সময়ে মানুহক উন্নতিও কৰাব পাৰে অৱ উন্নতিও কৰাব পাৰে তুমি যদি সদায় সময়ক ভেলু কৰি ৰাখা মানে টাইমক যদি ভেলু কৰা তে টাইমো তোমাক ভেলু কৰিব সে কথাটোতো মই ভালকে অনুভৱ কৰিব পাৰিছো। দুই কেইদিনতে সেইকাৰণে ময়ো ভাবিছোঁ যে এতিয়াৰ পৰা ময়ো মানে -মানে সময়মতে চলিম বা সময়মতে উঠিম সময়মতে খাম কাৰণ কি যদি সময়মতে খোৱা বোৱা নকৰো তেতিয়াও তোমাৰ শৰীৰটোত মানে কষ্ট
কষ্ট পোৱা যায়। এনে খানাখিনি সময়ত খাবা কামখিনি সময়ত কৰিবা জীৱনটো বহুত উম, ভাল হৈ যাব ঠিক আছে হ'ব দিয়া হম, ঠিক আছে হ'ব।
দিয়া - দিয়া দে অ,